হেল্ল'
হেল্ল'
অ কি কৰিছা?
এই আ ভাত খাই লৈ হেৰি কৰিছো কাম চাম কৰি মেলি বিচনাত বাগৰিছোহি।
অ কিহে খালা ভাত?
ভাত কিহে খালোঁ মানে হেৰি কৰিলো দালি তাৰপিছ- ছত কণী গুড়া ভাজি বনালোঁ।
অ
পটল গোটা গোটাকে ফ্ৰাই কৰিলো, বেঙেনা ফ্ৰাই কৰিলো সেই সিমানেই আৰু।
বহুত বনালা।
এ ল'ৰা শুই আছিল যে বনাওতে।
অ
সেইকাৰণে আৰু পাৰিলো বনাবলৈ। উম
এতিয়া শুলা নেকি?
নাই শুৱা নাই এই ৰুমতে। কাপোৰ কেইটামান আছিল ঝাপিবলে। বাগৰিম বুলি ভাবিছিলো এবাৰ। তাৰ পিছত হেৰি কৰিলো কাপ- কাটি ললো। মানে ভাটি পেলা খামুৰি নাই কাপোৰ।
অ
কিন্তু মানে এটা ল'ৰা লগত সময়তটো নিমিলে দিয়াচোন।
অ' হয় দিয়া জল জপকে থা-
তিয়া সময় এতিয়াই সনি কৰি থৈছো মানে- আকৌ ৰাতিপুৱা খোৱা পা উঠাবলে তাৰ লগত লাগিব লাগে- অ ওলাই আহ দিয়া বহুত কাম। সেইকাৰণে এতিয়া অকণ অকণ অ', শুলে আৰু এতিয়া।
উম
এতিয়া যেনেকে-
আমনি ইমান নকৰে চাগে ন?
নাই নাই নাই আমনি যে অকমানো তেনেকুৱা নাই মানে আৰু- হ'ব লগিয়া। এই গাতটোক অকণ বেয়া হৈ থাকিলে হেৰি হয় আৰু।
অ', ভোক লাগিলে আমনি কৰিবই অকমান।
অ', সেইটো থাকে বাৰু সেইটো গম পোৱা যায় আৰুপ এইটো টাইমত ভোক লাগিছে।
অ'
এতিয়া চা মানে কি হৈছে টাইমিংটো অকন অকনকে বনাইছেগে আৰু। হৈ চাগে উম,
উম উম, ঠিকে আছে। অ', ভাত খালো দিয়া।
উম উম কি বনালা আজি?
ভাত মানে ৰবা আজি মানে দেউতাহঁত নাই কোনো ঘৰত,
অ',
সেইকাৰণে মানে অ মতা মানুহ নহলে অলপ চিম্পুল কে খোৱা যায় ন। আজি মানে একদম ভাজি ভাত বনাইছে।
উম উম কি ভাজিলা উম অ, কি ভাজিলা বোলো?
কি ভাজিলে মানে হেৰি ভেন্দি, আলু, তাৰপিছত আৰু গাছ। টেঙা আচাৰ বনাইছিলোঁ সেয়া ল'লোঁ আৰু, তেনেকে খাই দিলোঁ।
অ ভালে কৰিলা। চিম্পুল খানা তেনেকেও ভাল লাগে বাৰু খাই, উম! উম! মাহ ভাততো বেছি ৰাতিপুৱা টাইমত খালে ভাল লাগে অ।
অ', ৰাতিপুৱা সেইখিনি সময়ত বেলেগ একো খাব মন নাযায় যে। মাহ ভাত হ'লে ভাল লাগে মানে খোৱা নহয় তেনেকৈ ভাল নাপায় চবেই ন মাৰ ভাতটো খায়। সেইটো কাৰণে মানে সেই মানুহ নহ'লেই খাওঁ।
অ', এই নতুন চাউল নহয়নে এইটো জহা চাউল।
উম! উম!
ম এইকেইটা খালোঁ নতুন চাউলো আঠা আঠা লাগে যে খাই ভাল লাগে। অ', মই আকৌ জহা
আমিও সেই নতুন চাউলৰ অ নতুন চাউল যেতিয়া ওলাই তেতিয়া তেনেকে আলু ভাতত দিওঁ আৰু। তেল অলপ লৈ ধুনিয়াকে একদম অ', দুপৰীয়া মানে তেনেকেই খোৱা যায় তাতে তেতিয়া ঠাণ্ডা দিন নহয় জানোঁ। মানে ন মাঘৰ মাঘ ফাগুনত ন, এতিয়া অলপ ঠাণ্ডাত ঠাণ্ডাও লাগি থাকে দুপৰীয়া মানে একদম মাহ ভাত বনাই লৈ ধুনীয়া লাগে খাই। সেইটো টাইমত, ৰ'দটো ওলাই যায় কুমলীয়াকে।
অ, উম! তাকে।
উম হ
তাৰপিছত হেৰি আছিলে এই ঘৰতে ভেদাইলতা এজোপা আছিল।
অ।
তাৰে ভাবিলো পিঠা কেইটামান বনাম বুলি ভাবিছিলোঁ, তাৰ পি ছত নাই মানুহ নাই যেতিয়া মানে আৰু পিছত বনাম বোলো আৰু অ।
প গৰমে
অ গৰমে গৰমে ভাল লাগে, এ চাহ মই মানে চাহৰ লগতো ভাল পাওঁ।
অ অ চাহৰ লগতো খাই ভাল লাগে অ, ক অ তেনেকে ভাজিব লাগে।
উম! আৰু আঞ্জা বনালেও ভাল লাগে। অ পেটৰ কাৰণে ভাল যেতিয়া যিকোনো যি কৰি খাব পাৰা আৰু ন।
উম তাক মই আমাৰ ল'ৰাক মানে এই দুসপ্তাহৰ মূৰত এদিন আৰু অকমান জুল বনাই খুৱাও।
অ
সেই ভেদাই লতাটো।
উম উম!
সদায় সদায়ো নোখোৱাওঁ আকৌ বেছি কাঢ়া বস্তু হয় ন সিহঁত। কাৰণে সেইকাৰণে দুসপ্তাহৰ মূৰত নহলে তিনি সপ্তাহৰ মূৰত এদিন খুৱাও আও, সোৱাদটো ৰখাই থওঁ আও। অ নিজেই।
এতিয়া পৰাই চব খুৱাবলৈ মানে হেৰি কৰা। মানে তেতিয়াহে সি জিভাত হেৰিটো পাব ন। মানে চব খুৱাব লাগে আৰু সোৱাদ টো দিব লাগে তিতা-মিঠা চব আৰু। তেতিয়া মানে ডাঙৰ হলেও খাব।
সি লগতে বহে যে তাকো সেই এঘহা-দুগহা খুৱাই দিলে সি গম পায় আৰু মানে। এতিয়া নিয়ম হৈ গৈছে সি মোৰ ওচৰতে বহিব। অকমান অকমানকে তিনি গহা মান খাব খাই উঠি যায় মানে। তো' এনেকুৱা নিচনা নিয়ম লৈছে আজি এসপ্তাহ মানৰ পৰা।
অ' ভালেই হৈছে। সেই সেনেকেই মানে চবৰে লগতে এঘহা-দুগহা খাওঁতে তেনেকেই সিহঁতৰ পেট ভৰে ন। খালি পেটটো ভৰি থাকিলেই হ'ল। অ'! সেয়াই আৰু পাৰিলে নিজে খাবলৈ দিব লাগে। মানে আগৰ মানুহে কয় আৰু মানে নিজে যিমান কিটা খাই, সেইকেইটাই সিহঁতৰ হৈ যায়।
অ' হৈ যায়, অ' সেইয়াই।
সেইকাৰণে পাৰিলে নিজ
সিও কি কৰে? বেদ কভাৰখনৰ ওপৰত মই এনে পাটি নি লৰাক মানে বেলেগ বেলেগকে খোৱাও আৰু ধৰা, কেতিয়াবা এইয়া ৰাতিপুৱা হেৰি খোৱাও চেৰলেক্স খোৱাও তাক।
অ'।
সেইটো চেৰলেক্স খোৱা আকৌ কেতিয়াবা সন্ধিয়াও খুৱাও আকৌ মাজত দুপৰীয়া হলে হেৰি খোৱাও এই খিচিৰি। দালিয়া, ন'হবা চুজি হেৰি। খেজুৰৰ লগত খুৱাই থাকোঁ আৰু।
অ' তেনেকে। উম' খিচিৰিটো এই হেৰি কৰিবা এই ফালা মগুটো যে।
অ'।
অঁ, ফালা মগুটো আনি খুৱাব লাগে, সেইটো মানে বেছি ভিটামিন আৰু। সৰু ল'ৰা-ছোৱালী কাৰণে ভাল মানে। এনেই কিনা, এইটো হেৰিটোতকে তেলি মগুটোতকে।
অঁ।
এইটো হেৰি, ফালা যিটো মগু হয় সেইটো মানে অলপ তিয়াই থবা। তেনেকে সেইটো খোৱালে বেছি ভাল অলপ জোল কৰিও দিব পাৰা।
উম।
বা হেৰিও কৰে খিচিৰি বনালেও দিব পাৰা।
সোৱাদটো মানে চব বস্তুৱে অকণ অকণ সোৱাদ দি পোৱা হয়। এতিয়া সদায় মানে, ৰেগুলাৰকে খিচিৰি খুৱাই থাকিলেও তাৰ খাবলে মন নাযায়।
আমনি লাগে, উম।
দালি অকণ বনাই দিলেও খাবলৈ মন নকৰে, সেইকাৰণে মানে দুদিন যদি এইটো ব্যৱহাৰ কৰো, দুইদিন আকৌ বেলেগ এটা বনাওঁ।
অ' তেনেকে বেলেগ বেলেগকে খোৱাব লাগে।
উম
আৰু ফল-মূলো দিবা কেতিয়াবা।
উম দিও দিও আপেল চাপেল থাকিলে সেয়াও সিজাই কৰি দিও।
আৰু কিনা বস্তু চস্তু এইবোৰতো ভাল নহয় বাৰু সিহঁতলে কিন্তু সময় নহলেতো খুৱাবও লাগিব ন' চেৰেলেক্স বা এইবিলাক
খোৱা টাইমত নহলে চেৰেলেক্স খোৱাৰ পিছত যি অকন এনে খেলি কৰি থাকে যে, সেইয়া তা হাততে যদি বাতি এটা তেনেকে আকৌ এবাৰ মুৰি দিও সেই সেইয়া নিজে নিজে তুলি তুলি খাই থাকে।
অ
সেইটো জানেই খাবলে সে তাত ধৰিব পাৰেতো।
উম
সেইটো খায় সেই তেনেকেও খায় থাকো। থাকে যে মোৰ মানে ইমান এটা আমনি নালাগে আকৌ সি আমনি নকৰে বাও তেনেকে খালি ব্যস্ততা নাথাকে আও তাত
অ
উম
আৰু গান চান শুনাই থাকিবা।
উম, শুনে শুনে।
তেত অ তেতিয়া গান গাবলৈও শিকিব ন। আৰু সিহঁতক মানে এতিয়া সুৰীয়া বস্তু খোৱা মানে গান হওঁক বা সাধু হে সুৰ লগাই লগাই হেৰি কৰিলে সিহঁত তাৰমানে, মাইণ্ডটোও মানে ঠিকে থাকে।
উম সেইটোৱে, ফ্ৰী হৈ থাকিলে ভাল আৰু।
ভাল আৰু উম তেতিয়া মানে কথাবিলাক পতককে মানে আয়ত্ব কৰিব পাৰে সিহঁতে।
উ উম আমাৰ ইও সেই তেনেকোৱাই ৰবা। আমাৰ ইয়াৰ ওচৰতে মানে উহুম হেলথ কেয়াৰ এখন হৈছিলে।
অ
উ প্ৰথম দিনা আমি লগত নাই যোৱা, তিনি নম্বৰ দিনাখন মানে তাক এনেই লৈ গ'লো অকণ। ফুৰাবলৈ, একো কিনা নাই সেইদিনাখন অকল ফুৰাব নিলো সি দেখিলে একো নিবিচাৰিলে মানে সেইদিনাখন আমি সে ইচ্ছা কৰি বল এটা দিছো তাক সি ঘৰলে আনিলেও ললেও খেলিলে সি উ মানে তাৰপিছত আকৌ এসপ্তাহ মান মানে বহুত দিনৰ কাৰণে আহিছিলে। সেই শেষ হোৱা আমি আগদিনাখন গৈছো আও ধৰা তাৰপিছত সি যে সেইদিনাখন সোমাইছে মানে সি গম পাইছে মই ইয়া আগতো আহিছো ইয়ালে। একদম মানে এ তাক যিমান কণ সময় আছো তাত সি মানে ধাৰা কৰিব পৰা হৈ গৈছে আও সি ইটো ইটো ইটো মানে যি দেখে থাকে তাত
উম উম
তাত এইয়া হেৰি এয়া একটিভ একটিভ হল নেকি সেখন কিবা বজাই যে।
উম
উম সেইখন কিনি দিব লাগে আকৌ চচমা কিনি দিব লাগে। সেয়াকে কৰি দিওতেহে শান্তি আহি চশমা পিন্ধি ঘৰত যিটো মোচনত বজাইছে। আমাৰ মাক তাই কৈছে জুবিনৰ লগত যে আছিলে শেখৰ
অঁ
চেমটো চেমই তাৰ নিচিনা লাগিছে বোলে।
সি মানে এইটো মুচনতে বজাইছে আও। ভৰি দুখনৰ মাজত থম, অঁ সোমোৱাই লৈছে, লৈ হাত দুখন দি ড্ৰাম চেট বজোৱাৰ নিচিনা মাৰি দুডাল লৈ লৈছে। উমহ পুৰা ব্যস্ত হৈ আছে ঘৰত।
সেয়াই সিহঁতে মানে হেৰি কৰে আয়ত্ব কৰিব পাৰে ন। আৰু এইবিলাক মানে দেখি থাকিলে মানে বেছি হেৰি হয় আৰু, বিকাশ হয় মানে ব্ৰেইনটো।
অঁ সেইটোৱে সেইকাৰণে মানে এতিয়া সি বিচাৰিছে যেতিয়া যে আমি এতিয়া এতিয়াৰ পৰা যদি নিদিওঁ। নকৰো নাযাওঁ কিছুমান ঘৰত তাই এতিয়া পৰাই সিহঁত অকণ জেদিৰ নিচিনা হ'ব, অঁ কোনোবা সময়ত সিহঁতক অকন শাসন কৰিব লাগে হয়। টো কিন্তু সেনেকুৱা ধৰণৰ বস্তুবিলাক দেখিলে দিব লাগে।
দিব লাগে মানে, আগৰ আগৰ দিনৰ মানুহ বিলাকে কয় আৰু। এই সৰু ল'ৰা ছোৱালীক মানে সেই কাঁহী বাতি এইবোৰ মানে তিং তিং তাং তাং কৰে যে, সেইবোৰ মানে বজ জাব দিব লাগে। তেতিয়া মানে সিহঁতৰ মানে হেৰি হয় এই কি কয় কাণ কাণ বিলাকো ঠিকে থাকে বুলি কয় আৰু।
হয় দিয়া আমাৰ ইয়াৰো তেনেকুৱা নেকি, খোৱাই ফালে একদম কাম পাতল আমাৰ ককুৰ এটা আছে। সি ভুকিবই নাপায় আমাৰতো উঠি আজৰি।
অঁ
তাক ধমকি দিবলগীয়া হয় যে।
উম উম।
কিবা বাচন বৰ্তন পৰিলেও সি উঠি আজৰি সি এনেকুৱা নি?
অঁ
সেয়াই সিহঁতক চব কৰিব দিবা মানে কি কাঁহী বা তি সেনেকে মাৰি এডাল লৈ পেলাই বজাব দিবা, মানে বে ছি শব্দ হোৱা বস্তুবিলাক আৰু অলপ অলপ সময়ৰ কাৰণে। তাৰপিছত গান চান তেনেকে কিনো সি নো কৰে তাৰ চকুলৈ চায় তেনেকে
উম ব্যস্ত হৈ থাকে এনি টাইম, কিন্তু মোবাইলৰ লগত ইমান
অঁ, সেই সেইবোৰ কৰিলে আগৰ আগতেনো সেইকাৰণে হেৰি নাছিল ন। মবাইল মোবাইল নাছিল, টিভি নাছিল সেইবিলাক কৰি মানে হেৰি হৈছিল, কিন্তু আজিকালি মোবাইল হোৱাৰ পৰা এইবিলাক নক কৰে তো মানুহে, খালি মোবাইলতে ব ব্যস্ত হৈ থাকে।
বা ভিডিঅ' কল কৰিলে মাকহঁতে কৰিলে সি কোনো একদম হাতৰ পৰা মোবাইলটোকাঢ়ি লৈ নাযায়, অ মায়ে ধৰি আছে মই চাই আছো কথা পাতিছো। সেই তেনেকুৱা, কিন্তু তেতিয়া মোবাইলটো মই তাৰ ফালে দেখুৱাই থাকিলেও সি মানে ইণ্টাৰেষ্ট নাই। তাক এইবিলাক খেলা খেলা কিবা বজোৱা সেই
অ' তেনেকুৱা হ'লে ভালেই বাৰু।
খন উলিয়াই দিছোঁ তাক যি দিছে যি কৰে আৰু সি।
উম, উম।
আৰু মানে আজিকালি একদম ধূলি বালিৰ লগত সম্পৰ্ক নাইকিয়াই হ'ল ন' মানুহ বিলাকৰ?
বিশষকে আমাৰ ঘৰত যে নাই।